হেল্ল'
হেল্ল' আহ আছো আছো তুমি কেনে আছা
অ অ ভালে আছো মই আজি আমি মোবাইল ফোনৰ ওপৰত এটি অ আলোচনা কৰো
ভাবিছো আৰু মানে বৰ্তমান যুগত মোবাইল আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ
হয় হয়
মোবাইল ফোনৰ অবিহনে মানে আধুনিক জীৱনৰ কল্পনা কৰাতটো কঠিন হৈ পৰিছে
হয় হয় হয় আচলতে মোবাইল আগতে মানুহে যোগাযোগ কৰিবলৈ চিঠি বা টেলিফোনৰ ওপৰত নিৰ্ভৰ কৰিছিল এতিয়া এটা আহ সৰু মোবাইল ফোনে সকলো কাম কৰি দিয়ে
হয় হয় তোমাৰ আগতে কেৱল যোগাযোগৰ বাবে এটা মোবাইল ফোন নাছিল কিন্তু এতিয়া ই মানে বহুমুখী সুবিধাৰ থকা এটা শক্তিশালী যন্ত্ৰ পৰিণত হৈছে তোমাৰ স্মাৰ্ট ফোনৰ মানে আগমনৰ পিছত ফোন ব্যৱহাৰ বা বহু গুণে বৃদ্ধি পাইছে অ এতিয়া মোবাইল ফোনৰ জৰিয়তে মানে শিক্ষা বা ব্যৱসায় বা বেংকিং বা অ চিকিৎসা আদি বহু কামৰ সম্পন্ন কৰিব পাৰে
হয় হয় হয়
আৰু তোমাৰ মোবাইল ফোনত তাৰমানে ইতিহাস বুলি ক'লে মানে বহুখিনিয়ে কথা আছে তোমাৰ মই তোমাক অলপ কওঁ আৰু প্ৰথমে মোবাইল ফোন অ আকাৰত ডাঙৰ আৰু মূল্যত আ হ সেই অতন্য বয় বহুল আছিল তোমাৰ সেই সময়ত কেৱল ধনী লোকসকলে মোবাইল ফোন কিনিব পাৰিছিল আৰু এতিয়া প্ৰতিজন মানুহৰে হাতত নহয় এটা হলেও স্মাৰ্টফোন আছে তোমাৰ প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মোবাইল ফোন অধিক উন্নত আৰু সুলভ আৰু জন
হয় আচলতে মানে অ এতিয়া স্মাৰ্ট ফোনতটো কেৱল ফোন কল নহয় ইণ্টাৰনেট ভিডিঅ' কল, শিক্ষা বিনোদন বা বেংকিং আদি বহু কাম সহজতে কৰি তুলিছে বা ছাত্ৰ ছাত্ৰীৰ বাবে তথাপিও মোৱাইল ফোনতটো বহুত বেছিও উপযোগী হয় কাৰণ আজিকালিতো ক্লাছসমূহ অনলাইন ক্লাছতে হয় বা শিক্ষামূলক ভিডিঅ', ই বুক, অভিধান বিভিন্ন শিক্ষামূলক এপ আদি ব্যৱহাৰ কৰি সহজে জ্ঞান আৰোহণ আহৰণ কৰিব পাৰি অ বিশেষকৈ মহ মহামাৰীৰ সময়ত মোৱাইল ফোন শিক্ষাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক হৈছিল কাৰণ তেতিয়া সকলো স্কুল কলেজ বোৰ বন্ধ আছিল। যেতিয়া আমাৰ কভিড নাইনটিন হৈছিল যিহেতু সকলো স্কুল কলেজ বন্ধ আ ছিল তেতিয়া ছাত্ৰ ছাত্ৰীসকলক ক্লাছ কৰিবৰ বাবে আমাৰ অনলাইন যোগেদি কৰা হৈছিল।
উম উম
সেইবাবে ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বহুত বেছিয়ো উপযোগী হয়।
এয়া হৈছে যোগাযোগ। মানে দূৰত্ব যোগাযোগ আমি যিকোনো সময়তে আৰু যিকোনো ঠাইৰ মানুহৰ সৈতে আৰু কথাবোৰ পাতিব পাৰোঁ। অ যেনে তোমাৰ ফোন কল, মেছেজ ভিডিঅ' কল, ইমেইল আইডি সকলো সুবিধা মোবাইলত উপলব্ধ আকৌ তোমাৰ তাৰ মানে আগতে চিঠি এখন পঠালে উত্তৰ পাবলৈ কেইবাদিনো লাগিছিল কিন্তু আজিকালি মানে কম সময়তে আৰু চবখিনি গম পায়।
হয়।
আচলতে সামাজিক মাধ্যমসমূহো মোবাইল ফোনৰ জৰিয়তে বহুল ভাৱে ব্যৱহাৰ কৰা হয়, আমাৰ সামাজিক মাধ্যম বুলি কলে আচলতে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, টেলিগ্ৰাম আদিয়ে মানুহক বিশ্ব শৰ বিভিন্ন ঠাইৰ লগত সংযুক্ত কৰি ৰাখিছে আৰু আ মানে কি আমি এতিয়া কেৱল মাতৃভাষাত কথা পতাৰ উপৰিও ভিডিঅ ক'ল জৰিয়তে মুখামুখিকৈ কথা পাতিব পাৰো, যিমানে মানে কি ধৰি লোৱা যিমানে দূৰত নাথাকক, আ আত্মীয় স্বজনৰ লগ আগত সংযোগ বজাই ৰখা হয়, ৰখাটো মানে আমাৰ সহজ হৈছে।
হয় হয়।
অ আমাৰ মোবাইল ফোনে আচলতে অকল আমাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক বা আমাৰ ক'ত যোগাযোগৰ ক্ষে ক্ষেত্ৰতে হওক, অকল সেইবোৰতে নহয় আমাৰ যিবোৰ ব্যৱসায়- বাণিজ্য আছে সেইবোৰত ত বহুত বেছি এ প্ৰভাৱ পেলাইছে কাৰণ আমাৰ অন অনলাইন ব্যৱসায়, ডিজিটেল বিপণন, গ্ৰাহক সেৱা আৰু অনলাইন অৰ্থ, লেনদেন এনৰ অৰ ক্ষেত্ৰত মোবাইল ফোনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয় আৰু মানুহে ঘৰত বহিয়ে বিভিন্ন বস্তু ক্ৰয় কৰিব পাৰে।
অ আৰু তোমাৰ মোবাইল ফোনত আৰু বহুত জন বেংকিঙত বহুতখিনি জনপ্ৰিয় হৈছে আজিকালি চব প
হয় হয়, হয় অনলাইন শ্বপিং এপৰ জৰিয়তে সামগ্ৰী অৰ্ডাৰ কৰি ঘৰতে ডেলিভাৰী পোৱা যায়।
উম, হয় হয় মানে ডিজিটেল ইণ্ডিয়াৰ যুগত মোবাইল ফোন অৰ্থনৈতিক লেনদেন সহজ কৰি তুলিছে বা মনোৰন জন ক্ষেত্ৰতো মোবাইল ফোনো মানে বহুতো ভূমিকা আছে তোমাৰ গান শুনা, চলচিত্ৰ চোৱা, অ গেম খেলা বা সামাজিক মাধ্যম ব্যৱহাৰ কৰা বা ফটো ভিডিঅ' কৰি তোলা অ আদি বহুতো মনোৰঞ্জনক সুবিধা প্ৰদান কৰিছে আৰু বহুতে নিজৰ নিজৰ মোবাইল ফোনৰ জৰিয় তেই বিকাশ কৰে আৰু তোমাৰ ইউটিউব, ফেচবুক, ইনস গ্ৰাম আদি বহুতে নিজৰ সৃষ্টি সৃষ্টিশীল কাম কা অ কাম প্ৰকাশ কৰি জনপ্ৰিয়তা জনপ্ৰিয়তা লাভ কৰিছে আৰু।
হয়।
আমাৰ বেংকিং ব্যৱস্থাটো মোবাইল ফোনে বিপ্লব আনিছে কাৰণ মো ‌মবাইল বেংকিং, ইও পি আই, অনলাইন ট্ৰান্সফাৰ, বিল পৰিশোধ আদিৰ কাম
মানে ছেকেণ্ডৰ ভিতৰতে পৰিব। পাৰি আগতে যিবোৰ কাম কৰিবলৈ বহুত দিন তিনি -চাৰি দিন লাগিছিল আজিকালি মানে এইবোৰ কাম ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰি।
অ আৰু তোমাৰ মোবাইল ফোনৰ দৰে ভাল আৰু সুবিধা ভাল আৰু সুবিধা ভাল আৰু উ অসুবিধা দুয়ো টা আছে তোমাৰ আটাইতকৈ ডাঙৰ অসুবিধা মোৰ মতে তোমাৰ মোবাইল ফোনৰ আসক্তি, মানে বহু গোটেই ঘণ্টাৰ পিছত ঘন্টা মোবাইল ফোনত ব্যস্ত থাকে আৰু নিজৰ মূল্যবান সময় নষ্ট কৰে মোৰ ক্ষেত্ৰতো তেনেকুৱা হৈ আছে বহু মোবাইল ফোনৰ কাৰণে মোৰো বহুখিনি পঢ়া লছ হৈছে
হয় হয় হয় সেইটো অৱশ্যে হয় কথাটো তুমি কোৱা কথা হয় কাৰণ অত্যাধিক ব্যৱহাৰে হয় হয় মানে অত্যাধিক ব্যৱহাৰে সময় নষ্ট কৰে চকুৰ ক্ষতি কৰিব পাৰে বা আমাৰ টোপনিৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু ধৰি লোৱা উ আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যদি ঘন্টাৰ পিছত ঘন্টা মোবাইল চাই তেতিয়া তেওঁলোকৰো বহুতো সমস্যা
উম
সমস্যা হয়
অ মানে অধ্যয়নৰ প্ৰতি বহুত ক্ষতি হয় আৰু আজিকালি ল'ৰা ছোৱালীসকলে মিছা কথা কৈ কিনে ম'বাইল টো আনে আনি কিনে তেওঁলোকে মেছেজ বা ফোন এইবিলাক কৰি পঢ়িব নেকি ভাল কামত যদি খতোৱা আৰু ভাল আৰু মোবাইল ফোনটো বেয়া নহয়
আচলতে ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে অলপমান অসুবিধা সুবিধা আছে বাৰু বা উপকাৰিতা আছে তেওঁলোকৰ বাবে
অ আৰু স্বাস্থ্যৰ ওপৰতো মানে বহু খিনি ক্ষতি কৰি আহিছে তোমাৰ অধিক সময় মোবাইল ব্যৱহাৰ কৰিলে চকুৰ সমস্যা বা মূৰৰ বিষ বা ডিঙিৰ বা পিঠিৰ বিষ বা টোপনি সমস্যা আদি হ'ব পাৰে মই শুনিছোঁ যে ৰাতি শোৱাৰ আগত মোবাইল ফোন ব্যৱহাৰ কৰিলে টোপনিৰ উম প্ৰায় ক্ষতি হয় বোলে
হয় আচলতে দীঘলীয়া সময় যেতিয়া আমি দীঘলীয়া সময়ৰ বাবে স্কৃনলৈ বা মানে মবাইল ফোন মানে কি স্কৃনৰ চাই থাকিলে চকুৰ ক্লান্তি মূৰৰ বিষ ডিঙি আৰু পিঠিৰ বিষ হ'ব পাৰে বা মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো বহুত বেছিয়ে প্ৰভাৱ পৰিছে
হয় হয় আৰু তোমাৰ মোবাইল ফোন মানে তোমাৰ সামাজিক জীৱন বহুত প্ৰভাৱ পৰিছে তোমাৰ অত্যাধিক মোবাইল ব্যৱহাৰ কৰ মানুহে পৰিয়াল আৰু বন্ধু বান্ধৱৰ সৈতে কমোৱা সতে অকণমান কম তাই আৰু মানুহ ফলত সামাজিক সম্পৰ্কৰ দুৰ্বলতা কম ৰাখে মানে মোবাইলতে থাকে যিহেতু তোমাৰ অনলাইন
হয় আৰু অত্যাধিক সামাজিক ব মাধ্যম ব্যৱহাৰে উদ্বেগ মানসিক চাপ আৰু একাকৃতৰ অনুভূতি বৃদ্ধি কৰিব পাৰে আৰু মানে কি আৰ্থিক আজিকালি বহু মানুহে আচলতে মোবাইল ফোনৰ ওপৰত অত্যাধিক নিৰ্ভৰ হৈ পৰিছে অকল মোবাইল ফোনটোৰ ওপৰতে মানে কি নিৰ্ভৰশীল হৈ থাকে অ কিছুমানেতো কিছুমান মানুহে আচলতে মোবাইল ফোন অবিহনে অলপ সময়ো থাকিবই নোৱাৰে বা ধৰিবা ৰাস্তাত খোজ কাঢ়োতেও মোবাইল গাড়ী চলাওতেও মোবাইল আচলতে তেনেকুৱা কৰাতটো বহুত বেছি বিপদজনক হয় ইয়াৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হয়
আৰু তোমাৰ মানে অনলাইনৰ প্ৰতাৰতা সমস্যটো দিনক দিনে বৃদ্ধি পাই ছে তোমাৰ বহু লোকে ভুৱ ফোন কল বা ভুৱা লিংক আৰু অনলাইনৰ জালিয়তি বলি হয় তোমাৰ ইয়াৰ পৰা বাচিবলৈ বহুত তো সাৱধানতা ল'ব লাগে তোমাৰ কেতিয়াবা অচিনাকি ব্যক্তি অটি পি বা বেংকৰ তথ্য দিব নালাগে বা সন্দেহ লিংকত ক্লিক নকৰাটো মোৰ মতে উচিত আৰু শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে শিশুসকলৰ ক্ষেত্ৰত মবাইল ফোন তোমাৰ সময় মানে সময় ধৰিদিব লাগে বাবে মবাইল ব্যৱহাৰ কৰিবলৈ দিব লাগে সময়সীমা ধৰি বা অভিভাৱকসকলে তেওঁলোকৰ অনলাইনৰ কাৰ্য বোৰৰ ওপৰত নজৰ ৰখাটো উচিত
হয়। আচলতে প্ৰতিদিনে কিমান সময় ম বাইল ব্যৱহাৰ কৰিব তাৰ এটা নিয়ম থাকিব লাগে।
উম উম।
সীমা সময়সীমা নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয় হয় কাৰণ তেওঁলোকে সন্তান সকলক সঠিক পথ দেখুৱাব লাগে আৰু মোবাইলৰ সঠিক ব্যৱ ব্যৱহাৰৰ বিষয়ে সচেতন কৰিব লাগে।
হয় হয়।
প্ৰযুক্তিৰ উন্নতিৰ লগ লগে লগে মানে কি মোবাইল ফোন অধিক উন্নত হৈ পৰিছে বা দ্ৰুতৰ বুদ্ধিমান হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু নতুন নতুন সুবিধা যুক্ত হব।
উম উম
আ আ মান মানে কি মোবাইল ফোনে বিশ্বক এখন সৰু গাঁওলৈ ৰূপান্তৰিত কৰিছে।
উম উম আৰু বন্ধু আজি তোমাৰ পৰা মই বহুখিনি কথাই শিকিলোঁ, আৰু পিছত আমি বেলেগ এটা অধ্যায় আলোচনা কৰিম আৰু পিছত আজিলৈ এৰিছো আৰু ধন্যবাদ।
অ ধন্যবাদ বন্ধু।